হেল্ল'
অহ কি কৰিছা।
কি কৰিব আৰু এনেই আৰু গৰমতে। বতাহ লৈ আছোঁ অলপমান, আপুনি কি কৰিছে?
বাহিৰতে বহি পেলাই সে আৰু এনেই বতাহ লৈ আছোঁ। আৰু যি গৰম হয় নে, হয়, হয়,
ইমান গৰম পৰিছে মানুহ বিলাক উম। মানুহ বিলাকৰ বেমাৰো বহুত হৈছে। এইকেইদিন, জ্বৰ, উম, একেবাৰে ইমান অশান্তি হৈছে গৰমটোৰ পৰা আপুনি গাও ধুব নোৱাৰে।
নোৱাৰি আৰু বেছিকে হয় হয় বেছিকে গা ধুই কৰি থাকিলেও গৰমটো। সোমাই যায় যে, হয় গা বেয়া হৈ থাকে।
কে আমাৰ ঘৰতে মানে মোৰ ভন্টি, এ জ্বৰ উঠি গ'ল হেনা খন মূৰত ধৰি গ'ল জ্বৰটো, উশাহ ল'বলৈ ইমান অশান ন্তি হৈছে মানে তাই আকৌ চিভিলত ভৰ্তি কৰিব লগা হৈছে মানে এনেকুৱা। চিভিল বিলাকতো বেড নাই।
হয় হয় প্ৰেড হৈছে হয় এইটোে আজিকালি পুৰা হেৰি হোৱা যায় ভাইৰেল ফিভাৰ
অ', লিভাৰটো বহুত বেয়া উম, এ তাকে গাঁৱৰে ছোৱা এজনী সৰু আঠ বছৰ ছোৱালী এজনী আই চি ইত ভৰ্তি কৰিব লগা হৈছে ইমান বেমাৰ মানে। কোনো একো বোলে ভাল হোৱা নাই নাই নাই বোলে কালি ৰি আজিলৈকে এচি উঠে আছে ডক্তৰে কৈছে ভাল পাব এতিয়া প্ৰাইভেট বিলাকত এনেও ভাল হ'ব বুলি কৈ বুলে পিছত যদি বেছি হৈ যায় ন' এনেকুৱা এটা ভয় লাগি থাকে নহয়
হয় হয় হয়
কে এতিয়া তাতেই আছে চিভিলৰ পৰা ওলোৱাই নাই মানে আই চি ইৰ পৰা, আনিবও পাৰা নাই।
তাকে আজিকালি এইবিলাক জ্বৰত আকৌ মেডিচিন খালেও পুটুককে ভাল নহয়ে নহয় বহুত সময় লাগে
উম কামেই নিদিয়ে নহয় মেডিচিন বিলাকে অলপো ইিমান ঔকধ খাইছে তথাপিও কাম দিয়া নাই উম উম
ডাঙৰ মানুহৰো এই একেই হৈছে, সৰু ল'ৰা ছোৱালীও একেই হৈছে আৰু থাইৰইড বিলাকো মানুহৰ বেছি
বেছিকে হৈছে অ, মানে কি চবৰে আজিকালি বিষ বেমাৰ।
বিষ বেমাৰে, তাইৰ থাইৰডে পায়, অ, থাইৰইড থাকিলে মানে এনেকোৱা হৈ যায় একো মানে ঔষধ জাতীয় বস্তুও নাথাকে মানে নিজৰ ওপৰত কথা হয় নেই
নিজৰ ওপৰত উম এটা সেইটোৱে সেইটোৱে উম এ আপোনাৰ কি জানেনেে উম থাইৰইড টো মানে চুগাৰৰ নিচি চুগাৰৰ মেডিচিন আপু যেনেকে খায়ে থাকিব ল থাকিব লাগিব মানে তেনেকুৱা
হয় হয় অসুবিধা আৰু মানে কি হয় বহুত বাদ বিজ খোৱাবলাক মানে তোমাৰ চয়াবিন লতা জাতীয় বস্তু বিলাকো খাবইে নোৱাৰি বোলে হয়, এতিয়া ৰঙালাও, চয়াবিন এইবিলাক মানে খাব নোৱাৰি বোলে। খাইত হলে হয় এইবিলাক অ হয় এইবিলাক বস্তু মানে এই চলিব লাগে আৰু হেৰি ব্যয়াম চয়াম বিলাকো কৰিব দিয়ে ন থাইৰইডত
উম, কৰিব দিয়ে উম, কৰিব দিয়ে আমাৰ মানে মাজতে এয়া যে আপোনাৰ যোগ দিৱস যে আছিলে যে তাৰ পৰাই মানে আমাৰ এয়া ওচ চৰতে মন্দিৰ এটা আছে, তাতে মানে সন্ধিয়া আৰু মৰ্ণিং শিকাই থাকে মানে আপোনাৰ ধুনীয়াকে এঘন্টা এঘন্টা শিকাই বহুত বয়সস্থ মানুহ আহিছে মানে আৰু নিজৰ সুবিধাৰ কাৰণে তেনেকুৱা কৰিছে উম উম নহ'লে মানে আপোনাৰ বেমাৰ বেছিহে বাঢ়ি বাঢ়ি গৈ আছে যে সেইটো কাৰণে
মানে অ হয় হেৰিও কৰিব লাগে মানে ব্যাম্াম বিাক কৰি মেলি থাকিব লাগে সুস্থ মানুহও কৰি
অ কৰিব লাগে কৰিব লাগে উম হয় উম উম আচলতে কি হৈছে জানে মানুহ বিলাক মানে ইমানে মানে ব্যস্ত হৈছে নিজক মানে সময় দিবলৈ কাৰো তাতে সময় নাই উম সেইটয়ে সেইটোয়ে অ আপুনি এতিয়া নিজে চাওকচোন পইচাৰ কাৰণেতটো আপুনি কিবা নহয় কিবা এটা কাম কৰিবই লাগে গিব ন' আপুনি সেয়া আপুনি সেই কামটো কৰাৰ লগে লগে আপুনি সমস্ত ব্যস্ত হৈ গ'ল ন' আপোনাৰ নিজৰ কামো থাকিল সেইটোয়ে অফিচৰ কামো থাকিলে উম সেইটোয়ে আৰু
সময়ৰ প্ৰতিও লক্ষ্য ৰাখি ৰাখিব লাগিব আৰু নিজৰ শৰীৰৰ প্ৰতিও ৰাখিব লাগিব, হয় নে নহয়?
উম দুইটাৰ মাজতে মানে পিছি যোৱা গছ মানে মানুহ বিলাকৰ এনেকুৱা হৈছে আপুনি ৰাতিপুৱা উঠিলে অ সেইটোয়ে সেইটোয়ে বহুত দিগদাৰ হৈছে সেইটো আৰু তাতে আপোনাৰ ল'ৰা ছোৱালী থাকিলে তেওঁলোকৰ স্কুল বিলাকো চাব লাগে ন। সময়, টিফিন বনাব লাগিব ৰাতিপুৱা।
হয়, তাৰ মাজতে যে এতিয়া চৰকাৰে ধৰা মহিলাসকলক গোটৰ মহিলাসকলক হয়নে? ধুনীয়াকে মানে এইবিলাক কৰিবলে ধৰক অকমান উৎসাহ জনাইছে ভাল লাগিছে আৰু সেইটোত ন অকমান হলেও।
আপুনি পাইছিলে নে? উম উম। আপুনি পাইছিলে নে মাজতে মানে পাইছে ন? অ মোৰো মায়ে পাইছে। ব্যৱসায় কৰিবলৈ দিছিলে যে মানে মায়ে মানে কাপোৰ বোয়েতো কাপোৰ উম উম, সেই কাপোৰ বইছিলে তো চা আকৌ লগতে আকৌ মা ৰুমটো যে আজিকালি চবেই কৰিছিলে যে ত' মায়ে মানে সেইটোও ব্যৱ সায় হিচাপে লৈ পেলাই মানে কৰিছে আৰু অলপ অলপকৈ। সে নেকুৱা কৰিব লগা হৈছে। মানে ভালো কৰিছে ন? অ কৰিব লাগে, অ। বহুত ভাল কৰিছে সেইটোয়ে মানে চৰকাৰে। এইটো ক্ষেত্ৰত কিন্তু, অ অ সেইটোয়ে। এইটো ক্ষেত্ৰত মানুহখিনিক মানে স্বাৱলম্বী হোৱাত ইমান এটা সহায় আগবঢ়াইছে সটো বহুত ডাঙৰ কথা। ন'! সেইটোয়ে, আমাৰ নিচিনা মানুহৰ কাৰণে দহ হাজাৰ টকা এটা বহুত ডাঙৰ কথা আৰু, ন'? ইয়াৰ পিছটো আকৌ দিব পঁচিছ হাজাৰকে যদি কামবিলাক কৰি আছে। উম উম, অ সেইটোয়ে সেইটোয়ে দেখাব লাগিব। আপ আপোনালোকৰ, উম উম সেইটোৱে, আপোনালোকৰ ফালে এনে গৈছে নে? চেক কৰিবলৈ মানে চাব যায়
অহ আহিছে আহিছে চাৰ্ভেত আহিছিলে। হয় আহি কৰি লৈ পেলাই এনেকে চাই কৰি গ'ল।
চাই কৰি গৈছে আৰু।
হয় এটা পক্ষে মানে কি জানানে? হয়। এটা পক্ষে মানে কি হয় এইটো মানে বস্তুটো অ যোনে বেকাৰকে পইচাটো খেদাইছে সেইটো বেয়া কৰিছে কিন্তু, হয়নে? যদি কিবা এটা কামত লগাইছে বা ছাগলী দুজনীকে কিনিছে বা গৰু এজনীকে কিনিছে। কিবা এটা উপাৰ্জন হ'ব, উপাৰ্জনৰ পথ মুকলি হ'ব, হয়নে?
আমাৰে মানে এতিয়া আমাৰ চাৰি জনী মান ছাগলী আছে। আপোনাৰ? পোৱালি হৈছে এতিয়া চাৰিটামান মানে ভালো লগা হৈছে চাৰিজনী ঠাইত আঠটা হৈছেগৈ আৰু এতিয়া লাহে লাহে। সেই সেইখিনি কৰিলে ভালো আচলতে ন।
উপাৰ্জনৰ পদটো মুকলি হ'ব হয়নেে। নিজৰ এতিয়াতো আজিকালি কাৰো ওপৰত কোনো নি নিৰ্ভৰ নহয় নিজে, নিজে মানে স্বাৱলম্বী হৈছে হয় ন মানুহবোৰ। হয়, হয়।
যে সহায় পাব সেইটো আপুনি কাকো মানে হাত পাতিবও নোৱাৰে ন আজিকালি। মান
হয, হয়, হয়। আজিকালি হাত পাতিবলৈ মান যায় মানে অলপ নিজকে লাজ লাগ হৈছে হয় নে এ নিজৰ কাৰণ ইমান বোৰ সুবিধা আছে সুবিধা থকা স্বত্তেও যদি নিজে কিবা এটা নকৰো সেইটো আৰু যদি মানুহৰ লগত মানুহ কথা পাতিলে বা অলপ ওলাই কৰি গলে মানুহে উম নানান ধৰণৰ কথা কব পাৰে কিন্তু সেইটোকে আওকাণ কৰি আগুৱাই যাব পাৰে লাগিব হয় নে নহয়।
এতিয়া চাওকচোন আপোনাৰ যদি মানে গাওখননত যদি আপোনাৰ কিবা এটা অসুবিধা হৈছে মানুহে মানে আপোনাক সান্তনা দিবহেই। অলপমান পিছতে মানে বেলেগে এঘৰত গৈ পেলাই ক'ব ভালেই হৈছে সিহঁতৰ লগত যি হৈছে। ফিতাহী মাৰে নহয় এনেকে নিচিনাকে কয় অ। অ' অ' অ সেইবিলাক কৰি থাকে, আচলতে কি কৰিছে চৰকাৰে এটা ভাল কৰিছে কাম দি দি দিছে মানুহক যাতে পৰ আলোচনা কৰিবলৈ সময় নাপায় কোনেও। অ' সেইটো কিন্তু ভাল হৈছে। অ'। নহলে চাবচোন গাঁৱৰ খুৰী দহজনী মান গোট খাই পেলাই ধুনীয়া কথা পাতি থাকোঁতেই যায় নহলে তেওঁলোকৰ এতিয়া এটলিষ্ট তেওঁলোকে মিটিঙে মিটি ঘুৰি ফুৰি কাম কৰি আছে ভালে হৈছে কিন্তু অ সেইটোয়ে আচলতে নহয় মানুহে বুজি নাপায় ন নিজৰ লোকৰ কথা আলোচনা কৰি থাকোঁতে সেই বস্তুখিনি মানে নিজৰ তাত লাগি যায় মানে ভগৱানেটো চাই থাকে ন কিন্তু এতিয়া ভাল আছে নিজৰ কাম কৰি আছে আছে যেতিয়া নিজৰ সুবিধাৰ কাৰণে তেওঁলোকৰ উন্
উন্নতি হ'ব হয় হয় হয় সেইটোৱে আৰু মানে মানুহে হয় বেলেগৰ হপৰে পৰ সমালোচনা নকৰি পেলাই নিজৰ নিজে কি কৰিছো
অ'। সেইটো চাব লাগিব অ সেইটোয়ে সেইটোয়ে তেনেকৈ মানে আপুনি তেতিয়া লোকৰ কথা পাতি নিজৰো চাব চাবচোন নিজৰ উন্নতিতো বাঢ়ি বাঢ়ি গৈ থাকিব।
বাঢ়ি, বাঢ়ি গৈছে গৈ থাকিব হয়। আমি আওকাণ কৰি চলিব লাগিব কিবা এটা যদি আমাৰ সমাজ চলিও আছে আমি সেইটো আওকান কৰি পেলাই আগাবাঢ়ি যাব লাগিব হয় নে নহয় তেতিয়াহে আমি ফুলফিল হম আমাৰ লাইফত হয় নহয়
হয়টোয়ে সেইটোয়ে মানে আৰু তেনেকৈয়ে ধুনীয়াকে চলি যাব আৰু জীৱনতটো ন।
অ'। তেনেকে চলি যাব আৰু হয়, হয় নিজে স্বাৱলম্বী হ'বলৈ যেতিয়া ইমান এটা সুবিধা দিছে আৰু আজিকালি হেৰি চচিয়েল মিডিয়াত খিনি কৰিব পাৰি নহয় কিছুমানে ধৰা হয় হয় পেজ বিলাক খুলি ভ্লগ বনাই পেলাই চ চচিয়েল মিডিয়াৰ দ্বাৰাও ইনকম কৰে নহয়
অ বহুত ধুনীয়াকে কৰে আৰু আপুনি অ' ভাল হৈছে ভাল হৈছে উম। তাতে আকৌ আপুনি চাবচোন কাপোৰৰ দোকান এখন খুলিলে ন খুলি লৈ বোলে এতিয়া আপুনি ধৰি লও ঘৰে ঘৰেতো গৈ কব নোৱাৰে ধুনীয়াকে ছ'চিয়েল মিডিয়া দি দিলে ফেচবুকতে তেতিয়া মানুহে আপোনাৰ পৰা দুদিন যেতিয়া বিশ্বাসটো লৈ ল ন আপুনি। তাৰপিছত আপোনাক আৰু চবেই বিশ্বাস কৰিব তেনেকে কে এখন দোকান ধুনীয়াকে চলি যাব কৰিবই কিয় নকৰিব উম। আৰু আগৰ দিন সেইটোৱে সেইটো বহুত সহায় কৰিছে আৰু চাবচোন আজি আগতে হৈছিলে কি আমি এযোৰ কাপোৰ পিন্ধিয়ে গোটেই বছৰৰটো বছৰৰটো পাৰ কৰিছিলো কিন্তু আজিকালি আমি এযোৰ কাপোৰ পিন্ধিছো আক এদিন পিন্ধিবলে আমি সেই কাপোৰযোৰ বহুত বেয়া পাওঁ ক'বালে অ সেইটো কাৰণে বেয়া লাগে অ অ এইযোৰ পিন্ধিলোয়ে এইযোৰ আজি পিন্ধিলোৱেই অ সেইটো কাৰণে মানে আমাক কাপোৰ কানি বেছি লগা হৈছ আৰু সেইটো ক্ষেত্ৰত মানে চ'চিয়েল মিডিয়া আমাক হেল্প কৰিছে কাৰণ আমি লগতে অৰ্ডাৰ দি দিওঁ আহি যায় ন সেইটোৱে বহুত ধৰণৰ সুবিধা আচলতে চচিয়েল মিডি
হয় হয় এতিয়া মহিলাসকল চোৱাচোন বেলেগলে হয় বেলেগলে যাব লগা হোৱা নাই হয় নে ঘৰে ঘৰে হওক বা কবাত দোকান দি পেলাই এনেকে ধৰা ব্যয়সায় ধুনীয়াকে ঘৰতে থাকি ফটো মাৰি পেলাই চচিয়েল মিডিয়াত দি দিলে সেইখিনি ইনকম হৈ যায় তাতে হয় নে নহয়
ধুনীয়াকে চলি আছে অৰ্ডাৰ দিয়ে উম পঠিয়াই দিব পাৰে পোষ্টেলৰ মানুহ এজনক যদি আমি ঠিক কৰি লৈ যে সদায় মোৰ পাৰ্চেল আহিব মই দি দিম তেতিয়া তেও নিজৰ ঘৰ পৰাই আহি লৈ যায়হি
লৈ যা হি লৈ যা হি কোনো কোনো হেৰি নাই হয়নে ধুনীয়াকে প্ৰব্লেম নোহোৱাকে ধুনীয়াকে দি দিলে এজনী মানুহে ধুনীয়াকে চলাই থাকিব পাৰে
অ তেনেকেতো বহুতে কৰি আছে বহুত ভাল হৈছে আচলতে গম পাইছে নে
ভাল হৈছে ভাল হৈছে সেয়টোৱে সেইটোয়ে সেইটোৱে অ আছো আছো আছো তুম আছো আছো ভালে আছো হয় হয় হয় আপোনাৰ লগতো ভাল লাগিল কথা অ বাকি আকৌ কৰিব দিয়ক নিশ্চয় কল অ অ ঠিক আছে অহ অহ